কি কৰি আছা? হেল্ল'।
কি কৰিছে?
হেল্ল'।
ভাত খালে?
অ' খালোঁ। তোমালোকে?
অ' খালোঁ।
কিহেদি?
অ' দালি বনালো, আলু পিটিকা।
অ'।
আপুনি কিহেদি খালে?
মই! ভোল আলু ভাজি দিলো। তাৰপিছত দালি বনাইছো। বুটে আলুৱে ভাজি থৈ দিছোঁ। ভাজি দিছো আ আমি খালোঁ আৰু। ল'ৰাটোৱে মই। দেউতাকে খোৱা নাই আ আহি পালে খাব।
অ' স্কুলত গ'ল।
অঁ।
অঁ। এতিয়া কি কৰি আছে?
এ এতিয়া এনেই বহি আছো।
মইয়ো এনেই বহি আছো মোবাইল চাই।
অঁ। কিবা নতুন কাম শিকিছানে? কিবা বোলো নতুন কাম শিকিছানে?
অ' চ- মোবাইলতে চাই আছো হেৰি ফেবিক কৰা। আপুনি জানে নেকি?
অ' জানো।
অ' নত নতুন-নতুন ডিজাইন কেইটামান চাই আছো।
অ মই কাপোৰ এযোৰ বৈয়নহয়, মই কাপোৰ বইযোৰমান কৰিছো অ'। এযোৰ এতিয়া কৰি আছো। হ'ব অকণমান বাকী আছে। চাগৈ
অহ
ফেব্ৰিকৰ ফ্ৰেবিক আৰু এবলিক কৰিছোঁ
অহ'।
টিবক -
নোৱা অ' মই এযোৰ কৰিছো। ছিলো আগতে।
অহ
এতিয়া কৰা নাই কৰিব লাগিব।
অ' এনেই থকা সময়খিনি এতিয়া এনেই থাকিম আৰু সেইখিনি কামকে উলিয়াই লৈছো আৰু
অহ' উম। ভালে কৰিলি।
উম ফেব্ৰিক অকল ফেব্ৰিকোও কৰিব পাৰি।
অ' ফ্ৰেবিক কৰিলে এই হেৰিটো দিব গ্লিটাৰ দি দিব। নোৱাৰে নেকি ন
অ গিলতৰ দিব পাৰি। তেতিয়াহে। কাপোৰযোৰ মানে উজ্জ্বল দিয়ে যে বেছিকে
অহ।
গিল্টাৰ দিলে মানে হেৰি হয় আৰু দেখিবলৈ ভাল হয়।
অ' ভাল লাগে। উম।
তাৰপিছত বেলেগ-বেলেগ কালাৰত কৰিলে তাৰপিছত বেলেগ বেলেগ কালাৰ কৰিলে ভাল। মই এতিয়া বগা এযোৰ কৰিছো, গুলপীয়া এযোৰ কৰিলো, আগতে বগা এযোৰ আধা হৈ আছে আৰু চাদৰখন হ'ল। মেখেলাখন কৰি আছোঁ।
অহ। উম।
চিলাই কৰি থোপা-চোপা বান্ধিব লাগিব। অ গৈছিল পৰিক্ষা হৈ আছে যে, আহি পালেহি
উম দাদা আহি পোৱা নাই।
নাই
অ
ছোৱালীজনী পৰীক্ষা শেষ হ'লনে নাই?
অ আজি শেষ হ'ল আজিৰ পৰা আজৰি আজৰি আও,
আহ
লৰাটো কে তাৰিখলৈকে আছে পৰীক্ষা?
বিছ তাৰিখলৈকে আছে।
অ বওঁ অ
বোৱা যদি বোলো মই কেইযোৰমান ববলৈ দিলো হয়‌,
হয় নেকি? দিব কি মাছেজ গোটা নে?
অ মাচেচ চোতা
অ কি চাদৰ মেখেলা দিব নে নে চাদৰ দিব?
চাদৰ মেখেলা চেট কাপোৰ,
অহ দিয়ে যদি বব লাগিব নহলে।
মোৰ কেইযোৰমান লগাম মানে মই বেলেগ ৰঙৰ লগাম যে মই তোমাক দিলে মানে বগা লগাবলৈ দিলো হয়।
অ মোৰ‌ লগাব
বগা কেইযোৰ ভাল লাগে নামঘৰ চামঘৰত পিন্ধি যাবলৈ মন্দিৰত পিন্ধি যাবলৈ।
উম
বেলেগ বেলেগ অ বেলেগ বেলেগ ৰঙৰ সৰহকে লগালে ক'বা মই, ববলৈ দিম তেতিয়া বেচিবও পাৰিম।
অ
মানে মই
লগালে সৰকে লগাম দিয়ক।
অ।
নহ'লে আকৌ কম উম কমকে লগালে আকৌ দুদিনমানৰ পিছত আকৌ ব বহুত। তোলাটো বেছি খাটনি হয় থাকে।
অ একেবাৰেতে সৰহকে লগালে মানে তেতিয়া বেলেগে বিচাৰে।
অ।
কাপোৰ বোৱা কাপোৰ দেখিলে ভাল লাগে অ। বেচিব নেকি বেচিব নেকি সুধি থাকে মানে কাপোৰ দেখিলেই সেই ল'ৰাটোক আনিব- ক'বলৈ গ'লে স্কুলত সোধে যে। কোনে বোৱা মই নিজে বোৱা বুলি- গ'লে মানে। বিচাৰে আৰু আছেনে বেচিবনে এনেকে। সেইকাৰণে ভাবিছোঁ। মই কেইযোৰমান লগাম। তুমি বোৱা যদি তোমাক। কাপোৰ কেইযোৰমান লগাবলৈ দিম।
অ দিব মই লগাম।
অ। সাতযোৰ মান লগ- লগাবা।
অ আপুনি অকলে সাজযোৰ দিবনে মই-
মই অকলে দিম। অকলে দিম মই তাৰ লগতে তুমি তিনিযোৰ দিবা দহযোৰ হ'ব অ দহযোৰ কৰিব পেলাই লগাবা তেতিয়া ভাগ ভাগ কৈ লগাবা। প্ৰথমতে চাদৰ কেইখন লগাবা।
হয় তাৰপিছতে। অ অ চাদৰ কেইখন এক্স- তে লগালে পাৰিতো দিব পৰা যাব।
অ চাদত বোলে মোক চাদৰ পাৰিও লাগে বুলি। ক'লে তেতিয়া বেলেগ বেলেগ ৰঙৰ- পায়ি দিব পাৰি। কাটি কাটি আজিকালি ধুনীয়া ধুনীয়া- ৰঙৰ হেৰি দিয়ে নহয় পাৰি বেলেগ বেলেগ ৰং মিলাই মিলাই। সেয়াও ভাল লাগে, এ ওচৰত চুন যাবলৈ আও নামঘৰত
অ অ তেনেকে যে নামঘৰত পিন্ধি যাব ভাল হ'ব, উ
গ'লে মানে বগা চাদৰ মেখেলা কেইযোৰ লাগে যে, হা লাও তেতা
পাৰীত পাৰীটো কি ৰঙৰ দিব?
হা
পানীটো কি কি ৰঙৰ দিব আপুনি?
কি কৈছা?
চাদৰ পাৰীটো কি ৰঙৰ দিব বোলোঁ?
বগাত বেলেগ বেলেগ ৰং দিম বুলি ভাবিছোঁ।
অ ৰঙা দিব নেকি?
ৰঙা তাৰপিছত আকাশী ৰঙৰ আকৌ ডাঠ সেউজীয়া তেনেকে এখনত যদি তেনেকে দিওঁ সেইখন কাটি হোৱা পিছত বৈ হোৱাৰ পিছত মানে কাটি পেলাই বৰ তুলি ল'লে। বৰ তুলি হোৱা হত থাকেই যে। তাতে আকৌ মানে পাৰীটো টানি কুলা আকৌ ভৰা ললে হ'ল তুমি নাজানা যদি এদিন মোক মাতি পঠিয়াবা মই শিকাই থৈ আহিম আৰু সেইখিনি।
অ আহিব মই মানে তেনেকে নাজানো যে। মই অকল এবাৰতে টানি লওঁ সেই এক কে ৰঙৰ। সলাই সলাই মানে পাৰি লগাব নোৱাৰো মই
অ যদিওব বোলে মই হেৰি কওঁ এই একেলগে ঢেৰ কাপোৰ লগাই লৈছোঁ একেটা ডিজাইনে কৰিম। তেতিয়া ব তুলি ল'ব। পায় নহয় ফুলটো।
অ মই নাজানো নহয়। জানে আপুনি?
অ মই জানো।
অ, এদিন আহিব শিকাই দিব।
অ, মই সূতাখিনি এদিন দি থৈ আহিমগৈ তাৰপিছত আকৌ ববিন লৈ হোৱাৰ পিছত
থাকিব নহয়।
অ ববিন লয় গৈ টানি কৰি লৈ পেলাই বৰ চৰ তোলি হোৱাৰ পিছত কাপোৰখন যেতিয়া শালত বান্ধিবা তেতিয়া মোক মাতিলেই হল আ। মই ঠিক কৰি দি থই আহিম মাতি দিয়া একেবাৰে এটা ডিজাইনে মানে চবতে তুলিব পাৰিবা।
অ।
সহজ, বৰ তুলি ল'লে মানে সহজ, অ একে এডাল বৰ তুলি ললে গো গোটেই কেইখনতে বোলে মই এইটো যদি বোলে বেলেগ ডিজাইন কৰিম মই আকৌ তেতিয়া বৰ খিনি উলিয়াই পেলালেই হ'ল আ।
অহ।
বৰ তুলি ল'বলৈ কাৰণে হেৰি, বাঁহৰ অ বাহৰ খলি যে
অহ।
বাঁহৰ খলি কেইডালমান বাচি থ হেৰি চাচি কৰি ৰেডি কৰি থৈ দিবা।
আহ। লাগিব, অ আছে বাৰু কে ডালমান।
অ। কেইডাল ফুট থকা ফুল তোলাই সেই ডালে লাগিব মানে। বোলে মই ফুলটো পাচডাল থকা তুলিম, অ পাচডাল চডাল থকা ফুল তুলিলে তেতিয়া পাচডাল চডাল হ'লেই হ'ব মানে।
অহ।
এই আজিকালি বৰ তুলিয়ে লয় বেছিকে। ডাঙৰ ফুল হলে, দহ ডাল মানৰ ল তুলিব পাৰি আৰু। আমি এনেই বেলেগে যে তোলে সেইবিলাক বেলেগ আৰু আমি এতিয়া ঘৰত অসমীয়া খালত বম যে মাটিশালত সেইকাৰণে মানে ইমান ডাঙৰ ঙৰ হেৰি কৰিবলৈ নোৱাৰো আৰু
অ অলপ সৰুকে কৰিব
হেৰি কৰি ল'ব জানো আৰু
অ
বাৰডাল পোন্ধৰডাল হলে তেতিয়া সহজ হয় আও
অ আপুনি গামোচা লগাইছিলে যে আছেনে
গামোচা নাই মই বেছি দিলো
বেছি দিলে
অ অ গামোচা বলে নাথাকে অ
উম মোক মানে গামোচা কেইখনান দৰকাৰ হৈ আছে সেটো যে
অহ
লগালে
মই গামোচা লগালে কাটিলেই মানুহে কিনিয়ে লৈ যায়হি গামোচা দেখিলে ডাঙৰ ডাঙৰ ফুল তোলা নাই আৰু সৰু সৰু ফুল তুলিছোঁ যে
অহ
সেয়া আকৌ গামোচা ফুলৰ লৈ মানে দাম হয় আৰু
অ
ফোলত সৰু দাম ডাঙৰ ফোলত ডাঙৰ দাম
অ
তেনেকে আহিলে গামোচা চাও লগালে মই খবৰ দিম বাৰু
অ দিব হব
কাম তাৰ পিছত পিছতহে গামোচা লগাম মানুহে কৈ আছে
উম
বোলে খবৰ দিবলৈ কিনি লৈ যাব তাকে ভাবিছো চাদৰ সম মেখেলা খিনি উলিয়াই পেলাই গামোচাকে লগাই ল'ম আও ত্ৰিছখনমান
উ গামোচা কেইখন লগালে ভাল হয় সোনকালে হয় চাগে সেকেখন ন সৰু সৰু নহয় উম আজি মিস্ত্ৰী আহিলে নে নাই ঘৰত মিস্ত্ৰী লগাই আছিলে নহয়
অ নাই মিস্ত্ৰী কাম হৈ গ'ল নহয় এই পইচা নাই নহয় ইমান মিস্ত্ৰী লগাই থাকিবলৈ
অ
সেইকাৰণে কেইটামান গোট খালে লগালো আকৌ দুদিনমানৰ পিছত গোটাই পেলাই আকৌ অকণমান লগাম দুদিন তিনিদিন তেনেকেই আৰু
অ এ তেনেকে লাহে লাহে কৰি থাকক আও
অঁ হ'ব দিয়া ন
অ অ দি ব হ'ব
সূতা খিনি দি থৈ আহিমগৈ
অহ
হেৰি কৰিবা লগাবা
উম হব দিয়ক উম হব দিয়ক